হেল্ল'।
কি কৰিছা?
অ', এয়া মই তোমাৰ এনেই ৰাস্তাৰ ফালে ওলাই আহিছিলো, তুমি?
মই এয়া হেৰি শুই আছো আৰু গোটেই পেট চেট বিষ।
অ', এই তাকে তোমাৰ মাতটো কিবা ফাতি ফাতি আহিছে অলপ।
অ', মই মানে ৰুমতে শুই আছো বোলো। মোৰ হেৰি গাটো বৰ ভাল নহয় পেট চেট বিষ পেট বেয়া গেছ।
অ', অ', অ', আচ্ছা আচ্ছা কি কি কিবা হ'ল কিবা খাইছিলা নে কিনো?
একো খোৱা নাই এ নৰ্মেলি সদায় যোনবোৰ খাওঁ আৰু সেইবোৰে খাই আছো আৰু। আবেলি হ'লে হেৰি খাওঁ ফুচকা মম'জ খাওঁ।
অ', সেইটোতো সেইটো
আহি পেলাই মেগি খাওঁহি।
অ', সেইটোতো তুমি বহুত ভুল কাম কৰি আছা গম পাইছা নাই? তোমাৰ এতিয়া যে পেট চেট বিষ যে হৈছে যে।
উম।
এইটো তোমাৰ সেইটো কাৰণেই হৈছে। তুমি গমেই পোৱা নাই কেছটো। তোমাৰ এইবোৰ ফাষ্ট ফুডবিলাক বেছি খাব নালাগে নহয় গম পাইছা নাই? এইবিলাক এইবিলাকৰ পৰা তোমাৰ একো উপকাৰ নহয় গম পাইছা নে অকল অপকাৰহে হয় সেইবিলাকৰ পৰা।
হয়, হয়।
তোমাৰ প্ৰথম কথা তাত চাবাচোন ফাষ্ট ফুডবিলাক কিমান তেল দি পেলাই বনায়।
উম হয় হয়।
সেইটো তোমাৰ এই, তেলবিলাক আমাৰ ইমান খালে ভাল নহয়, নহয় গম পাইছা নাই।
হয় হয়।
তোমাৰ ফেটছ বাঢ়িব। কিন্তু তাৰ পৰা তুমি একো ভালকৈ পুষ্টিকৰ হেৰি একো নোপোৱোই, গম পাইছা নাই একো ভাল বস্তু নাপায় তাৰ পৰা। অঁ।
উম।
যি পাবা অকল বেয়াই পাবা তোমাৰ শৰীৰ, টো কাৰণে, সেইবিলাক ফাষ্ট ফুডটো কেতিয়াও ভাল হ'ব নোৱাৰে, সেইটো একদম বেয়া বস্তু গম পাইছা। গতিকে, এইবোৰ ন এইবোৰ নাখাবা, এইবোৰ খালে বহুত বেয়া, একদম ফাষ্টফুডটো মানে একদম এৰিয়ে দিব লাগে মানুহে। এতিয়া তোমাৰ এই সেইদিনাখন মই তোমাৰ, এই আমাৰ, আমাৰ ইয়াৰে ল'ৰা এটা,
হয়, হয়।
তোমাৰ এনেকে তোমাৰ গোটেই মম' চম' খাই আহি মেলি আমাৰো ইয়াতে মানে আমাৰ ওচৰতে, আৰু তোমাৰ মানে ফাষ্ট ফুড খাই হি তাৰ একেবাৰে অৱস্থা নাই আৰু বমি হৈছে। মানে হজম হোৱা নাই বস্তুবিলাক। ম'ম' খাইছে তোমাৰ অ ম'ম' খাইছে চাওমিন খাইছে, সেইবিলাক খাই আহি মেলি তোমাৰ, হজম কৰিব নোৱাৰি এইবিলাক বমি কৰিছে তোমাৰ। মাথা বিষাইছে তাৰ পেট বিষাইছে, গোটেই পৰি আছে বিচনাত একেবাৰে লাষ্টত তোমাৰ, মেডিকেল মানে একেবাৰে ঘৰত ডক্তৰ আহি মেলি, ডক্তৰে ঘৰত ট্ৰিটমেণ্ট কৰি থৈ গৈছে তেতিয়াহে ভাল হৈছে গম পাইছা নাই। গতিকে এইটো ফাষ্টফুডটো মানে আমি কমকে খাব লাগে একদম খালে এইবিলাক বহুত বেয়া গম পাইছা?
হা, হা হা?
হ'লেও আমি দেৰিকে এতিয়া যাব লাগিব, মোৰো এতিয়া তেনেকুৱা প্ৰব্লেম গৈছেহে গম পাইছা নে, একদম। কি হৈ যায়, পেটটোৰ পুৰা চিকুত মাৰি ধৰিছে।
হয় হয়।
তাৰপিছত লেতিন কৰিব লাগিছে, কিন্তু লেদিন কৰিব গলে মানে লেদিনটো নহয় আৰু তাৰপিছত আকৌ, উ হেৰি কি বুলি কয়? এনেই মানে উশাহ লওঁতে অলপ মানে, সেনেকুৱা টাইপৰ ফেফনি টাইপৰ যে, মানে জগিং বুলি কয় যে, সেনেকুৱা হৈছে আৰু বমী চমী হোৱা নাই। কিছুমান কিন্তু অশান্তি লাগি থাকে মানে মইতো নিচিনা তেনেকুৱা লাগে অ। ত মানে হজম নাই হোৱা, মইও কৰিব হজম হয় নে নহয়।
অঁ আৰু মানে কি গম পাইছ নে আমাৰ, অ পেট পেটে মানে তেলটো তেলটো পতককে হজম কৰিব নোৱাৰে। গম পাইছা নে নাই?
উম হয় হয় হয়।
সেইটো কাৰণে হয় মানে, তেনেকুৱা বেছি, তেলটো সেইটো কাৰণে খাব নালাগে আৰু কমকৈ খাব লাগে।
উ,
উম কোৱাচোন কোৱা তুমি কি কম কৈছিলা?
ত মানে, অঁ আমি ৰুমত থাকো ন আৰু মানে খাদ্যতো আমাৰ মানে বহুত, বেলেগ ধৰণৰ চলে মোৰ। এতিয়া আমি মানে পিগি খাওঁ ত' চব কথাও মানে তেতিয়া আমি ৰুমত ভাতটো বনাও সদায় সদায়। বেছিভাগ আমি হেৰি খাওঁ আৰু মাংস চাংস খাওঁ।
অ', অ'।
পাচলি চাচলি কিনি নাখাওঁ ইমানকে, পাচলিৰ দাম যিয়ে তাৰপিছত দুই নম্বৰতে কি কৰোঁ ৰুমত থাকোঁ যেতিয়া এলাহ লাগে ন' বনাবলে ত' এলাহ লাগে সেইকাৰণে আমি মানে হোটেলৰ পৰা মানে জমেট' চুইগি এইবিলাকৰ পৰা বস্তু অৰ্ডাৰ কৰি দিওঁ মানে মম'জ অৰ্ডাৰ কৰি দিওঁ অফাৰত দি। পালে দুই প্লেট দুই প্লেট তাৰপিছত দিছে হেৰি আকৌ পৰ্ক খালে এনেকে কিবা কিবি অৰ্ডাৰ কৰি দিওঁ বিৰিয়ানী। এইবোৰ চব অৰ্ডাৰ কৰি দিওঁ, তাৰপিছত আৰু খাওঁ আৰু উৰাই ঘুৰাই তাৰপিছত
অ'।
এতিয়া আৰু মানে সেইটো কাৰণে তেনেকুৱা হৈছে বুলি ময়ো ভাবিছোঁ আকৌ আবেলি টাইমত আমি ওলাই যাওঁ, ওলাই গৈ পেলাই ফাষ্ট ফুড খাওঁগে গোটেই মানে, মম'জ খাওঁ, পানী পুৰি খাওঁ আকৌ হেৰি খাওঁ এইটো কি বুলি কয় চিকেন চাওমিন। চাওমিন মানে। এইবিলাক বস্তুবিলাক খাও আৰু গৈ।
অ', অ', অ'। এইটো তোমাৰ মানে কেইচটো কি অকল টো তোমাৰ লগতে হোৱা নাই, এইটো তোমাৰ বহু বহুতে খাই গম পাইচা নাই, তোমাৰ এতিয়া বেছিভাগ ল'ৰা ছোৱালী পৰা ধৰি একেবাৰে ডাঙৰ মানুহলৈকে খায়। ফাষ্ট ফুড অকল।
সকলোৱে মানে কি হয় এতিয়া তোমাৰ বিশেষকে সেই তোমালোক নিচিনা তোমাৰ ৰুমত ধৰি লোৱা কিবা বস্তু বনাবলৈ এলাহ লাগে হয় নহয়? আকৌ কেতিয়াবা তোমাৰ কিছুমানৰ ডিউটি থাকে নহয় জানো, ইয়াত ডিউটিত তোমাৰ কেতিয়াবা মানে তোমাৰ সময় নহয় গম পাইছা নাই, একদম লৰালৰিকৈ ফাষ্ট ফুড বনাই মানে। বা ধৰি লোৱা মেগি চেগি আনি পেলাই বইল কৰি দিলে, পুটুককে হৈ গ'ল তাৰপিছত সেইখিনি খাই গু যায় সেইটো কাৰণে সিহঁতৰ তোমাৰ তেনেকুৱা ধৰণৰ বেমাৰ হয়। আৰু বিশেষকে কি হয় সেই তোমাৰ ডিউটিলৈ যোৱা মানুহবিলাকৰ কি হয় তোমাৰ খালী পেটতে হৈ পৰি যায় যে বস্তুটো। গমাইছা নাই? একেবাৰে খালী পেটততো আৰু বেয়া আৰু খালে। তোমাৰ গোটেই একেবাৰে ভিতৰৰ ফাংচন বেয়া কৰি দিয়ে গম পাইছা নাই?
হয় হয় হয়।
আৰু আৰু মই কৈছোঁ তোমাৰ তেল বস্তুটো পুটককে হজম কৰিব নোৱাৰে গতিকে
একদম সঁচা কথা কৈছে।
অ' সেইটো একদম বেয়া বস্তু, আমি তেলটো খাবই নালাগে। এতিয়া আমি সেই তাৰ সলনি আমি কিছুমান থলুৱা আহাৰ খাব পাৰোঁ আমাৰ, হয় নহয় আমাৰ ঘৰতে থকা? আমি এতিয়া বহুত মানুহে কি কৰে, পঁইতা ভাত নাখায় গম পাইছা নাই কিন্তু পইতা ভাতটো খাব লাগে। পইতা ভাতে তোমাৰ কি কৰে আমাৰ গোটেই পেটৰ বিভিন্ন ধৰণৰ ৰোগ কাটে। গম পাইছা নাই আৰু আমাৰ শ-শক্তি পায়, বহুত শক্তি পায় পইতা ভাতৰ পৰা। আৰু গৰম দিনততো আৰু খাব লাগে মানে গৰম দিনত কি হয় আমাৰ গোটেই গা মনটো ঠাণ্ডা পেলাই পেলাই, ঠাণ্ডা পেলাই ৰাখে গম পাইছা নাই?
হয় হয় হয়।
গোটেই পেট - চেট ঠাণ্ডা কৰি ৰাখে মানে সেইটো আচলতে বহুত ভাল বস্তু এটা। তোমাৰ অসমীয়া সেইটো অসমীয়াটো খাদ্য সংস্কৃতিৰে বস্তু দেই সেইটো বস্তুটো। গতিকে সেই ফাষ্টফুড খোৱাতকৈ কি কৰিব' লাগে আমি অলপ এনেকে পইতা ভাত - চইতা ভাত খাব লাগে কিবা - কিবি। ধৰি লোৱা এতিয়া বহুতে তোমাৰ পইতা ভাত কি বস্তু চিনিয়ে নাপায় গম পাইছা নাই?
উম হয়।
পইতা ভাত খালে আচলতে ভাল, পইতা ভাত খাব লাগে। কিন্তু এইবিলাক ফাষ্টফুডটো একদম মই একদম পচন্দ নকৰোঁ আৰু মানে মই তোমাৰ সেই ফাষ্ট ফুডৰ অলপ মানে ওপৰত অলপ অধ্যয়নো কৰিছিলো গম পাইছা নাই? তোমাৰ কি হৈছিলে মই তোমাৰ ৰি ৰিচাৰ্চত পাইছিলো দেই, ভাল ফাষ্ট ফুডৰ যিটো একদম মেগী গম পাইছা নাই? মেগী আৰু চাওমিন সেইটো দুইটা একদম বহুত মাৰাত্মক বস্তু।
উ উহ উম হয় হয়।
কে কেলে গম পাইছা তোমাৰ মেগী যিটো বস্তু সেই‌ কি বস্তুটো তোমাৰ কেইবাখনো কাণ্ট্ৰিত তোমাৰ কি কৰি থৈছে, বেন কৰি থৈছে, গম পাইচা নাই? কাৰণ, কাৰণ মেগী বস্তুটো তোমাৰ অ', সেইটো তোমাৰ কি হয় মেগীটো মানুহে বহুত সৰু - সৰু ল'ৰা - ছোৱালীয়ে খাই যে তাৰপৰা তোমাৰ মেগিৰ ওপৰত ৰিচাৰ্চ কৰিছিলে মানে ৰিচাৰ্চ কৰোতে পাইছে যে সেই মেগীটো আমাৰ শৰীৰত তোমাৰ যিসমূহ তেজ সেই তেজসমূহ টানি আনে গম পাইছা নাই?
তেজসমূহ টানি লয়, শুহি লয় আৰু কি হয় আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হয় মানে তোমাৰ সেইকাৰণে কি হৈছে, তোমাৰ কেঞ্চাৰৰ নিচিনা বেমাৰো হৈ যাব পাৰে মানে মেগীৰ পৰা।
মেগীৰ কথা কৈছে মেগী টো মেগীটোৰ কথা কৈছা, মেগীটো আমি দেইলি খাওঁ এইগিতা ৰাতি ৰুমত ভাত নবনাও কেতিয়াবা মইতো মেগি দি পেলাই খাও, মেগি আপোনাৰ তাকো কেনেকে খাওঁ গম পাইছে নাই? মেগী পুৰা বইল কৰো, বইল কৰি পেলাই আকৌ তেলত ভাজো, ভাজি পেলাই তাৰ লগতে ডিম - চিম দি দিও ধুনীয়াকে, পিয়াজ - চিয়াজ দি পেলাই ডিম - চিম দি পুৰা ভাজো, ভাজি পেলাই সেই তেনেকেহে খাওঁ মানে চাওমিনৰ নিচিনা বনাই পেলাই খাওঁ মেগীটো।
অ অ সে সেইটোতো একদম মাৰাত্মক বস্তু গম পাইছা নাই? সেইটো তোমাৰ বস্তুটো বহুত বেয়া মানে তোমাৰ সেইটো খালে তোমাৰ কি হয়? বিভিন্ন ধৰণৰ বেমাৰ হ'ব মানে সেইটো কাৰণে তোমাৰ মেগীটো বেনে কৰি থৈছে কিন্তু আমাৰ ইণ্ডিয়াতহে বেন কৰা নাই সেইটো সেইটো কেলে হৈছে মই বুজি পোৱা নাই বাৰু দেই। এতিয়ালৈকে কিন্তু আমাৰ ইণ্ডিয়াতো মেগীটো বেন কৰি দিব লাগে গম পাইছা নাই?
হয় হয় হয়, বেন কৰিব মানে খাবলে মানে মানুহে ভাল পায় ন এতিয়া মই মেগীটো খাই বহুত ভাল পাওঁ মানে এতিয়া একো খাবলে মন নালা গিলে ভাত বনাব মন নাই, ভোক লাগিছে কিবা এটা খাব মন গৈছে আৰু যেনে এক যোনটো বেলেগ বস্তু একো খাব মন নাযায়। তে তেনেকুৱা টাইমত আপুনি মেগীটো যদি বনাই লৈ যায়, মেগীটো খাবলৈ মন যায় পুৰা ভাল লাগে খাই পেলাই। ত' আ আজি যদি যদি আমি ৰাতি ৰুমত ভাত নবনাও বা অ হেৰি নকৰো তেতিয়া মানে ভুকত থাকিব নালাগে আৰু মেগীটো খাই ললে আপোনাৰ এ অ অকমান টাইমহে লাগে বনিবলে, ধুনীয়াকে খাই দিব পাৰে বা মইতো সিদিনাখন মাজতে আপোনাৰ বহুতবাৰ মোৰ বেমাৰ হৈছিলে তেতিয়া মই টেবলেট খোৱা আগত মেগীটো অকনকে খাই লওঁ তেনেকে বনাই পেলাই। একবাৰ ভাত বনাই পেলাই খাবলেতো বহুত অসুবিধা হয়। সেইটো‌ কাৰনে ত তেনেকে তেনেকে সেইটো কাৰণে চোন গলে বহুত ভালহে হয় মেগিটো।
নাই তুমি আচলতে সময়টোৰ কথা কৈ মেলি লাভ নাই গম পাইছা নাই কাৰণ তুমি-
হয় হয়।
কি অকমান সময় বচাবলৈ গৈ তোমাৰ নিজৰ শৰীৰো তুমি ধ্বংস কৰি আছা, সেইটো কথা গম পাইছা নাই তুমি?
তোমাৰ অকমান সময় তোমাৰ লাগিলে দেৰিয়ে হওক, কিন্তু আমি মানে সেই মেগীটো খাব নালাগে। সেইটোৱে তোমাৰ মই তোমাক কৈছোৱে তোমাৰ সেইটো- অঁ' তাৰ ওপৰত ৰিচাৰচ কৰিও পাইছে যে মেগীটো বহুত বেয়া বস্তু। সেইটোৱে আমাৰ শৰীৰত বহুত এফেক্ট কৰে। গতিকে, আমি সেই সময়টো- সময়টোৰ কথা চিন্তা কৰিব নালাগে। সময় লাগিলে অকমান দেৰিয়ে হওক। গম পাইছা নাই? আমি আমি দৰকাৰ হলে তুমি ভাত নিমখ তেলে খাই যোৱা- কিন্তু মেগী নাখাবা। মেগী বস্তুটো বহুত বেয়া বস্তু গম পাইছা নহয় আৰু তোমাৰ যদি- ইমান যদি সময় নাথাকে তাৰমানে ৰাতিটো ভাত খোৱা হয় নহয়। ৰাতিটো ভাত খোৱা নহয় ৰাতি তুমি- পানী দি মেলি ভাতখিনি থৈ দিবা তাৰপিছত ৰাতিপুৱা তুমি ডিউটিলে যোৱা আগ- গত সেইখিনি খাই যাব পাৰিবা ন' সেইখিনি পইতা ভাত হিচাপে খাই যাব পাৰিবা। আৰু দিনটোলে তোমাৰ শক্তিও পাই থাকিবা তুমি- আৰু তোমাৰ শৰীৰটোও ভাল হৈ থাকিব সতেজ হৈ থাকিব। গম পাইছা নাই? গতিকে, ফাষ্টফুডটো খাব নালাগে এইটো বহুত বেয়া বস্তু। গম পাইছা? এতিয়া তোমাৰ বহুত মানুহে কি কৰে সেই ফাষ্টফুডটোকে তোমাৰ একদম মানে- আহাৰ হিচাপে লৈ মেলি খাই আছে। একদম ভাল বস্তু হিচাপে লৈ খাই আছে। বুজি পাইছা, গতিকে সেই ফাচ ফুডটো একদম- যিমান পাৰো সিমান কমাই খালে আমাৰ স্বাস্থ্যৰ কাৰণে তোমাৰ ভাল আৰু। বুজি পাইছা নাই? গতিকে তুমিও- অঁ, তুমিও সেই ফাষ্ট ফুডটো একদম কমাই খাবা গম পাইছা নাই সেইটো একদম মাৰাত্মক বস্তু মানে।
তাকেহে কৰিব লাগিব, মই মানে একেবাৰে কমাব লাগিব আৰু এইট। এতিয়া বৰ্তমান মোৰ যোনটো অৱস্থা আছে সেইটো অৱস্থাত মানে মই- সেইবোৰ চব বাদদিব লাগিব আৰু ফাষ্টফুড চাচফুড খোৱাটো।
অঁ তুমি বাদ দিলে তোমাৰ নিজৰ শৰীৰটোৰ কাৰণেই ভাল হ'ব আৰু তুমি তোমাৰ যদি কিবা- খাবলে মন যায় তুমি ফল মূলৰ ৰস খাব পাৰা ন। ধৰি লোৱা তুমি- তোমাৰ যিখিনি তোমাৰ স্বাস্থ্যকৰ বস্তু হেল্ডি ফুড, এতিয়া হেল্ডি ফুড বহুত আছে তুমি হেল্ডি ফুড- খাবা তুমি ফাচ- ফুড খোৱাতকৈ হেল্ডি ফুড খোৱা তেতিয়া তোমাৰ নিজৰ শৰীৰৰ লাভ হ'ব, গম পাইছা নাই। গতিকে, সেই তেনেকুৱা আৰু কথাখিনি আমি ভালকৈ- খাদ্য আছলতে, খাদ্য প্ৰনালীটোৰ ওপৰত আমি অতি গুৰুত্ব দিব লাগে। কাৰণ খায় আমাৰ এ খাদ্যৰ- পৰাই আমাৰ স্বাস্থ্যটো ভাল হয় গম পাইছা নাই আমি যদি খাদ্য খোৱা খাদ্য- খিনিয়ে আমি বেয়াকে খাওঁ তেনেহ'লে আমাৰ স্বাস্থ্যটো কেনেকৈ ভাল হৈ থাকিব হয় নহয়। আৰু এতিয়াতো তুমিও জানা সক- সকলোৱে জানে যে স্বাস্থ্যই সম্পদ, গম পাইছা নাই? আমি নিজৰ স্বাস্থ্যটো ভাল কৰিবলে চেষ্টা কৰিবই লাগিব। কাৰণ তুমি এতিয়া তুমি যিটো কাৰণে এতিয়া ইনকাম কৰি আছা গম পাইছা নাই? তোমাৰ যদি স্বাস্থ্যটো বেয়াই হৈ যায়, তুমি ইমান ইনকাম কৰা তোমাৰ অৰ্থ কি থাকিব?
তাকে, সেইটো হয় বাৰু আপুনি ঠিকে কৈছে কথাবোৰ, মই বুজি পাইছো আপোনাৰ বহুত ভালকে। এহ সেইটোৱে আৰু এতিয়া স্বাস্থ্যটো মানুহৰ বহুত ডাঙৰ সম্পদ আৰু স্বাস্থ্যৰ বাহিৰে মানুহৰ বেলেগ তেনেকুৱা আসুৰোগিয়া সম্পদ আৰু নাই আৰু।
নাই নাই নাই এতিয়া আমি আচলতে জীয়াই থাকি থাকিব কাৰণে স্বাস্থ্যটো ভালকে ৰাখিবলৈ কাৰণে কাৰণে আমি খাব লাগে গম পাইছা গতিকে সেইখিনি আৰু কথাখিনি আজি পিছে কেনেকুৱা পালে এই যি ফাষ্টফুড নিজৰ স্বাস্থ্যৰ ওপৰত যি কথোপকথন কৰিলোঁ, সেইখিনি কেনেকুৱা পালা
কথাখিনি ভালে পাইছো বাৰু আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিলে।
অ অ অ
মানে মোৰতো এই প্ৰব্লেম অলপ হৈ আছে সেইটো কাৰণে মই ইমান কথা ক'ব পৰা নাই বেমাৰ গতিকে অ বুজি পাইছে হয় হয়